খালোঁ।
হেল্ল'। অ' তোমাৰ মাততো অহা নাই ক্লিয়াৰলি আহ এতিয়া আহিছে। এ আছোঁ দোকানতে। অ এতিয়া আহিছে, এতিয়া শুনি আছা নে তুমি?
অঁ শুনি আছোঁ মই।
অ' অ' খাইছোঁ, তুমি খাইছা।
মই খালোঁ। কি বনাইছা?
অ'। আজি আজি নিৰামিষ। দালি, ভাজি, পাপৰ। অ'।
উম
তাৰপিছত এই কঁঠালৰ গুটি চাটনি। তেনেকে খোৱা হ'ল আজি। তুমি কি খাইছা?
মই ঘৰৰ ওচৰত ফাংচন ফাংচন আছিল এখন তাতে যায় খাই আহিলোঁ।
আচ্ছা।
অচন্তি নহয় অলপ
আচ্ছা আচ্ছা।
কিদা ফাংচন নহয় কিবা অনুষ্ঠান আছিল।
ধাৰ্মিক অনুষ্ঠান কিবা।
অ।
আচ্ছা।
কিবা মাছ, দালি এইবিলাকে।
উম, উম, উম। তোমাৰ লগতো এনে ঘৰত যে গা পা ধোৱা হয়, এইবিলাক কি কলৰ পানী নে নে কুঁৱা?
আমাৰ মটৰৰ পানী।
মটৰ মানে বৰিং কৰা আছে ন।
অ বৰিং কৰা আছে।
অঁ। অ কুঁৱাটো আজিকালি নোহোৱা হৈ গ'ল।
এতিয়া। উম উম ব্যৱহাৰে নকৰে।
উম আমাতো এই এই কুঁৱা আছিল, কুঁৱা বন্ধ কৰা হ'ল। তাৰপিছত বৰিং কৰালে, বৰিঙৰ পানীয়ে চলি আছে।
অ বৰ্তমান কল, কুঁৱা নচলে।
অ আগততো আমি গা ধুইছো নদীত। আৰু পানী চানী যিমান খাব লগা আছে চব, কুঁৱাৰ পানী ব্যৱহাৰ কৰিছো।
অ ময়ো পাইছিলো, কেইদিনমান ঘৰতে।
নদীত, ভয় লাগে। অ ধুইছো আগতে বহুত, অ আমাৰতো ঘৰৰ লগতে নদী। নাজানো শিকাই নাই।
অ। তাকে মই অলপ শিকিছো সাঁতোৰা। অ' তাকেইতো। মই কিন্তু সাঁতোৰা শিকিছো, কিন্তু এতিয়া নদীত যোৱা নাই। নদীবিলাকো এতিয়া বহুত লেতেৰা হৈ গ'ল, আগৰ নিচিনা পৰিষ্কাৰ নাই।
অ', এতিয়া নামিবই ঘিণ লাগে নদীত।
নামিবই ঘিণ লাগে অ', চবৰে সেই লে লেতেৰা বস্তু, লেতেৰা বস্তু যিমান পাইপ আছে, চব নদীত লগ লগাই দিছে।
উম। আগততো মানুহে নদীৰ পানী খাইছিলেও।
অ', নদীৰ পানী খাইছিলো। আমি যেতিয়া সৰু সৰু আছিলো, তেতিয়া মানে তাহঁতে কৈছিলে, শুনা পাইছিলো নদীৰ পানী, আমি মানে আমাৰফালে কব গলে তেনেকুৱা কুঁৱা, দুটাহে আছিলে। এ কুঁৱাৰ পানী খাইছিলে আৰু গা ধোৱা, কাপোৰ ধোৱা, ঘৰৰ বাহিৰৰ যিমান পানী লাগে আৰু চব পান নদীৰ পানী।
তেনেকা আ এতিয়া নাই।
নদীৰ পানীতো অৱশ্যে লেতেৰা হ'লেও মানে এ, ৰানিং পানীটো মানে ভাল আৰু, কিন্তু এতিয়াটো আৰু নোৱাৰি দেই, চবে সেই লে পাইপ, কাৰবাৰ কিবা নলাৰ পাইপ চব নমাই দিছে নদীত।
উম। সব সময় মানে লেতেৰা আহিয়ে থাকে।
সেইটোৱে আৰু মানে আগত নদীত মাছো মাৰা হৈছে আমি মাছ মাৰিব গৈছোঁ। বৰশী দি মাছ মাৰিছোঁ অঁ। কিন্তু হ'লেও আগৰ নিচিনা নাই আৰু।
আগৰ নিচিনা নাই।
উম! আমি বৰশী দিও মাছ মাৰিছোঁ। উম! তাকে। নদীৰ মাছ এতিয়াতো বহুত মাছ এনেকুৱা, নদীৰ এনেকুৱা বহুত মাছ আছে এতিয়া দেখাই নাযায়।
অঁ। মাজতে শুনিলো কিবা চেং মাছ নেকি নোহোৱা হৈ আছে। কি কৰি? কমি আছোঁ লাহে-লাহে।
চেং মাছ, গৰৈ মাছ খুব কম হে
উম। বিলুপ্ত হৈ আছে বোলে প্ৰায়।
অঁ বিলুপ্তই ক'ব গ'লে নাইয়েই। মানুহতো নুপুহে এইবিলাক মাছ।
অঁ।
ক'ত পাব? এতিয়াাতো সব মানে বাহিৰৰ পৰা অহা মাছ। চালানি মাছ।
উম। চালানী মাছ খায় লোকেল মাছ, পালেও বহুত দাম।
তাকেইতো। নদীৰ মাছ এই বৰালি মাছটো কেতিয়াবা দেখা যায়। তাৰপিছত মিছা মাছ অলপ-চলপ কেইটামান ওলাই।
অঁ। বাকী আৰু পুঠি, খলিহনা এইবিলাককেই।
পুঠি, খলিহনা অলপ-চলপ আছে আৰু বাকীতো তেনেকুৱা আমাৰ স্থানীয় মাছ নাইয়েই।
অঁ।
খাল-বিল বিলাকত লাহে-লাহে নোহোৱা হৈ আছে।
বৰ্তমান গাঁৱতকে চহৰতে বেছি লোকেল মাছ পোৱা যায়।
অঁ-অঁ! চহৰত পোৱা যায় মানে, চহৰৰ মানুহখিনিয়ে অলপ বেছি দাম দি হ'লেও কিনি খাব পাৰে। গাঁৱৰ মানুহখিনিয়েটো ইমান দাম দি খাব নোৱাৰে। এইকাৰণে বেপ-বেপাৰীকেইটা বজাৰত চহৰত লৈ যায় চহৰত মানে তৎক্ষণাত বিক্ৰী হয়।
উম। বৰ্তমানতো গা চ বৰ্তমানতো চহৰত গাঁৱতকে বেছি লোকেল বস্তু পায়। গাঁৱতে ইমান লোকেল বস্তু নাপায় চহৰত
উম! কাৰণ এটাই তাত গলে বস্তুখিনি সোনকালে বিক্ৰী হয়। অলপ বেছি দাম দি হ'লেও মানুহ লৈ লয়। গাঁৱত আৰু ইমান দাম দি ল'ব নোখোজে সেইকাৰণে গাঁৱত নাপায়েই। সেইটোৱেই কাৰণ।
আপুনি বাঁহ গাজ খাইছে নে?
বাঁহ গাজ অঁ এই যে সেই কুমলীয়া বাঁহটো?
অঁ।
নাই-নাই-নাই, খাই বুলি গম পাওঁ কিন্তু খাই পোৱা নাই।
অঁ ভাল লাগে বহুত টেঙা-টেঙা লাগে অলপ। কিছুমানে আচাৰ বনাই বা চব্জি বনাইও খোৱা যায় ভাল লাগে বহুত।
কোৱা, কোৱা শুনিছোঁ, ভিতৰৰ এই বগা অংশটো খায় ন, কোমলীয়া অংশটো।
অ', কুমলীয়া খিনি খাই, যেতিয়া সৰু থাকে একদম তেতিয়া
অ', ভাজি বনাই খায় নে, কিবা জোল বনাই খায় কেনেকে খায়।
মানে এইটো মানে বেছিভাগ বইল কৰিয়েই খায়। কিবা চব্জিৰ লগত। বা কিছুমানে আচাৰ বনাই খায়, আচাৰ আছে আমাৰ ঘৰতো ভালেই লাগে। অলপ টেঙা টেঙা, তাৰপিছত কিছুমানে কেঁচা চাটনি বনাইও খায়। ভাল লাগে খাই।
বস্তুটো, বস্তুটো কিন্তু পুষ্টিকৰ হয়।
অ'।
খাই পোৱা নাই অৱশ্যে, আমাৰ মানে সেইটো তেনেকে খোৱা নহয়, সেইকাৰণে খাই পোৱা নাই।
অ', আমাৰ ফালে নাখায়েই বেছি, হঠাৎ মানে ক'বাত ক'বাতহে খায় কিছুমানে।
উম, এইটো বেছিভাগ ট্ৰাইবেল এৰিয়াত খায়, যিবিলাক মানুহ মানে পাহাৰ অঞ্চলত থাকে, সেইবিলাক মানুহে বেছি খাই এইটো। গাৰো, বড়ো এইবিলাক মানুহে বেছি খায়।
অ', বইল কৰি কেনে। ভাল লাগে কিন্তু খাই, নৰম না। একদম সৰু, সৰু থাকোতে মানে উঠাই আনি ভালকে অ', ভালকে চাফা কৰি বাহিৰৰ খিনি, মানে বাহিৰত এটা বাকলি থাকে। বাকলি খিনি উঠাই দিলে মানে, ভিতৰত বগা বগা ওলাই যায়। এইখিনিয়েই খাই কাটি, অ', একদম কুমলীয়া, নৰম একদম।
অ', খাই, খাই চাব লাগিব।
অ', কিছুমানে মাংসৰ লগতো খায়। বইল কৰি, অহ।
আচ্ছা, হেৰিটো খাই পাইছানে? এই যে, এই কি কয় এইটো? বেং চাতি, কাঠফুলা।
কাঠফুলা বেং চাতি, নাই খোৱা নাই।
মাছৰুম মাছৰুম, মাছৰুম।
অ', মাছৰুম, নাই খোৱা মই, খাই পোৱা নাই।
অ', এইটো কিন্তু বহুত পুষ্টিকৰ, মোৰ
হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল'। হেল্ল' হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।